হেল্ল' হেল্ল'
হেল্ল'
হয়, হয়, শুনা পাইছে না।
অ এতিয়া পাইছো
হয় হয় হয় নমোক নমস্কাৰ নমস্কাৰ শুভ সন্ধিয়া
শুভ সন্ধিয়া
কি কৰিছে আহ ডাৱৰীয়া
মই অলপ বাহিৰত আহি ৰুমত সোমাইছো আৰু আপুনি
অ আচ্ছা আচ্ছা ময়ো বাৰু মানে অকণমান মন্দিৰত গৈছিলোঁ গৈ পিনে আহিলোঁ আহি মানে অকণমান আজৰি হ'লোঁ তাৰপিছত মানে ভাবিলোঁ আপোনাৰ লগতে এটা ফোন কৰি লওঁ কথা পাতো অকণমান
হয় হয়
হয় আহ বাৰু আপোনাৰ মানে আহ আপুনিতো পঢ়া পঢ়ি আছে ন
অ মই পঢ়ি আছো পঢ়ি আছো
হয় হয় হয় মানে এতিয়া মানে কি পঢ়ি আছে জানিব পাৰিম নে
অ মই এইবাৰ হায়াৰ ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা পাছ কৰি এই গুৱাহাটীতে আপোনাৰ এটা ক'ৰ্চ এটা লৈছোঁ বিষয় এটাত
অ আচ্ছা আচ্ছা আচ্ছা আচ্ছা আচ্ছা মানে বৰ্তমান ক'ৰ্চটো কৰি আছে।
হয় হয় হয়
হয় হয় ক'ৰ্চ অধ্যয়ন কৰি আছে ঠিক আছে ভালে আৰু বাৰু মানে আপোনাৰ ভৱিষ্যতত মানে কি কৰিব মানে ক'ৰ্ছ ক'ৰ্চৰ ধ্যান ধ্যান কৰি আপুনি পৰীক্ষা আছে ন আপোনাৰ
হয় হয়
হয় তাৰপিছত আপুনি মানে আপোনাৰ উম যেনেকুৱা ভৱিষ্যতত এতিয়া ভৱিষ্যতৰ কাৰণে চবৰে থাকে ন এতিয়া কি কৰিব কি নকৰিব আপুনি মানে ব্যৱসায় কৰিব নে মানে চাকৰি কৰিব
মানে এনেতো চাকৰিতোক প্ৰাধান্য বেছ বেছিয়ে দিয়া হয় মানে চাকৰিত টো হ'লে মানে জীৱনটো সুৰক্ষিত বুলি ক'ব পাৰি তেনেকুৱা নিচিনাই পক্ষত কিন্তু ব্যৱসায় টো আপোনাৰ মানে কেনেকুৱা সেইটোত নিচিনাটো ভাল একো নাইকিয়াই নিজৰ মানে মালিক নিজেই মালিক নিজেই কৰ্মচাৰী তেনেকুৱা নিচিনা কিন্তু চাকৰি বিলাক টো এতিয়া বেলেগৰ অধিনত কৰিব লগা হয় গতিকে গোলামি কৰা নিচ নিচিনাও হয় তেনেকুৱা নিচিনা
হয়
তাকে ভৱিষ্যতে কি কৰিব পাৰো চাই লওঁ কিন্তু চাকৰিটো গোলামী হলেও উপায় নাপায় এতিয়া চাকৰিটোকে প্ৰাধান্য দিয়া হয় আমাৰ তাত আৰু মানে মূৰ ধাৰণাত
হয় হয় হয় সেইকাৰণে মানে আমাৰ মানে ক'ব গ'লে মানে আহ চাকৰিতে মানে বেছি প্ৰাধান্য দিয়া হয় যিকোনো পৰীক্ষা মানে আহ ধৰা হাই ছেকেণ্ডৰী হওক তাৰ আহ আহ নহতো আ গ্ৰেজুৱেচনে হওঁক পাছ কৰি পিনে মানে চাকৰি প্ৰাধান্যটো দিয়া হয় আমাৰ মানে যেনেকুৱা ব্যৱসায়টো মানে আমাৰ মাজত মানে আমাৰ যিবোৰ মানুহ আছে মানে, কমেই কৰে, খুউব কম কৰে। ব্যৱসায়িক প্ৰাধান্যটো কম দিয়ে। হয়! অ'! মই মানে, বাৰু মানে, ব্যৱসায়তে মোৰ মানে, অ' ৰুচিটো বেছি আছে। ব্যৱসায়তে মানে, মোৰ মানে, এতিয়া ক'ব গ'লে, মানে, সময় মানে, বেছি দিওঁ, মই মানে।
হয়, হয়। ভালেই, শিকিব লাগে ব্যৱসায়। সৰু পৰা, ল'ৰা- ছোৱালীক ব্যৱসায় শিকালে। মানে, আমাৰ সকলোৰে কাৰণে, সুবিধা আৰু এইটো। কোনো সেৰিৰ লগত তেনেকুৱা নহয়। নিজৰে সেৰিটো বাহে, অভিজ্ঞতা হিচাপে।
নিজৰে অভিজ্ঞতা। হয়, হয়! আৰু সৰুৰ পৰা মানে, জড়িত থাকিলে, ব্যৱসায় যদি, ঘৰত কোনোবা, পৰিবাৰৰ কোনোবা সদ যদি মানে, ব্যৱসায় কিবা এটা কৰি আছে। তেতিয়া, সেইটো দেখি-দেখিও শিকা যায়। কিছু বহুত অভিজ্ঞতা অৰ্জন কৰা যায় তাৰে পৰা। হয়!
হয়, হয়।
অ'! হয়।
কিন্তু, আমাৰতো এতিয়া, ক'ব গ'লে, সকলো মানুহে মানে, চাকৰি। তেনেকুৱা জাতীয়, সেৰিবিধ চাকৰি বা কিবা কোম্পেনী তেনেকুৱা সেৰিতে, মানে, নিজৰ সেৰিটোও বেছি দেখা যায়। তেনেকে নিজকে ব্যৱসায় কৰিবলেও, হয়! টকা-পইচাও অকণ লাগে, ব্যৱসায় কৰিবলৈ। কিন্তু, কিন্তু, চেষ্টাই নকৰে ন'! আমাৰ মানুহবিলাকে। সহজতে যিটো পায়, সহজতে যিটো পায়, সেইটো। বিচাৰে সকলোৱে, তেনেকুৱা নিচিনাও কথা।
হয়! হয়, হয়, হয়! একদম ঠিকেই কথা কৈছে আপুনি। আৰু মানে, অ'! মানে, মাথাটো অকণমান খটাব লাগে।
খটাব লাগে, খটাব লাগে। হয়, হয়!
খটাব লাগে মাথাটো। টকা-পইচা হ'লে যে ব্যৱসায় কৰিব পাৰি, সেইটোও নহয়। এইটো এইটো মানে, কথাটো ক'লে ভুল হ'ব। অকমান টকা-পইচা দিওঁ ব্যৱসায় এটা কৰিব পাৰি।
হয়, পাৰি।
হয়! ত' সেইটোৱে মানে আৰু। অ'! মই মানে, চিন্তাধাৰাটো মানে মোৰ, তেনেকুৱা। মোৰ মানে, নিজস্ব চিন্তাধাৰাটো তেনেকুৱা মানে। অকমান দি, কিবা এটা ব্যৱসায় কৰাটোৱেই মানে, বহুত টকা-পইচা যদি মোৰ নাইও। আঁ তথাপিও মই মানে, অকণমান টকা-পইচা যদি ব্যৱসায় কৰাটো মানে, ভাল ভাবোঁ! তেতিয়া পঢ়া পঢ়া-শুনা কৰিলেতো, এতিয়া তেনেকুৱা পঢ়া-শুনা কৰিলে, অভিজ্ঞ হ'লে, মই যদি বহুত মানে পঢ়িলোঁ। কিবা এটা লাইন লৈ পঢ়িলোঁ। মই কিবা এটা, মানে, যেনেকুৱা ডক্টৰ হওঁক, ইঞ্জিনিয়াৰ হওঁক। তেতিয়া সেইটো লাইন বেলেগ হয় ন'? সেইটো মোৰ এটা মানে ধৰক, এম্বিশন আছে। সেইটো মই মানে, কৰিমেই। যেনে হ'লেও, সেইটো বেলেগ হয়, তেতিয়া। হয়! সেইটো বেলেগ হয়। কিন্তু, মই মানে, সেইটোৱে কৈছোঁ আৰু। অকমান পঢ়া- শুনা কৰি, তাৰপিছত যদি মানে, আঁ কিবা এটা মানে, এনেকুৱা মানে, সৰু-সুৰা আঁ যিকোনো এটা মানে, ব্যৱসায় খণ্ডত যদি কাম কৰি থকাতকে, নিজৰ এটা সৰু-সুৰা কিবা মানে, আৰম্ভণি কৰাটো বেছি মানে, ভাল হয়। হয়! আৰু আপুনি কি ভাবে?
ময়ো আপোনাৰ নিচিনাই তেনেকেই ভাবো, টকা, পইচাই। বহুত হলে ব্যৱসায় কৰিব লাগিব তেনেকুৱা নহয়, নিজৰ জ্ঞান বুদ্ধি। হলে মানে, সৰু টকা পইচা কম হ'লেও মানে। নিজৰ হাণ্ড্ৰেড শতাংশ দিব লাগিব এশ শতাংশ, তেনেকুৱা আৰু। নেট কাত দিয়া কিয়া, হেল্ল'? হচপত কাট দিয়া কিয়া?
দাটা অফ কৰ দিয়া।